হেল্ল'
হেল্ল'
হেল্ল' অ মাতটো শুনি পাইছানে?
অ পাই
অ মোৰ শুনি পাই, অ-অ-অ ভালনে তোমাৰ?
অ ভাল ভাল।
তেওঁ মাতটো ভাল চাই অহা নাই মানে।
ৰখা অঁ এতিয়া আহিছে।
অঁ এতিয়া আহিছে আহিছে, আহ' কি কৈ আছিলা?।
ক'ৰবাতনো বৰ ভাল কৈ
অ', অ', অ', তাকেই, মানে আজি এটা,,, কথা এটা ভাবি আছিলোঁ।
কি কথা?।
মানে তুমি মন কৰিছা নেকি, মানে এতিয়া সকলোৱে কথা মানে আজিকালি মানে চবে কথাতটো কয় কিন্তু আহ চবে,,, নুশুনে ভাল চে
মানে
মানে মানে কথাটোতো বহুত মানে কথাটো। বহুতেই কয় কিন্তু মানে আজিকালি মানে মানুহবোৰৰ শুনা ধৈৰ্য্যটো কমি গৈছে।
অ' আচ্ছা-আচ্ছা, সেইটো কৈছা। অ', একদম, বেছিভাগ মানুহ মানে শুনিবলৈ‍,,, নহয় তাৰমানে, উত্তৰ দিবলৈহে হোনে। বুজিবলে নুশুনে, উত্তৰ দিবলৈ শুনে।
অঁ। অঁ', সেইটোৱে একদম ঠিক কৈছা, মানে কেনেকৈ উত্তৰটো দিওঁ সেইটোহে মানে, বেছিকে মন কৰে। মানে শুনা ধৈৰ্য্যটো কমি গৈছে। কেতিয়াবা মানে আমি কাৰোবাৰ মানে কথা মাজতে মানে কাটি দিও, নিজৰ কথাটো মানে,,, আহ কবলৈ মানে সেই আনজনে কি কৈছে সেইটো যে মানে ভালচে শুনি মেলি, বুজি কিনে, তেখেতৰ মানে, আহ তেখেতৰ পাৰ্চপেক্টিটেপা, মানে কি কৈছে সেইটো বুজি, বুজাতছে আমি মানে, মাজতে কাটি মেলি কথাবোৰ কওঁ।
অ', হয়ঁ হয়ঁ হয়ঁ, ভাল স্পীকাৰ হবলৈ, আগে ভাল লিচনাৰ হ'ব লাগিব। মানে, আগতে ভালকৈ শুনিব লাগিব। কোনো' কথা কবলে হ'লে।
উমঁ, একদম ঠিক কথা কৈছা দেই। আৰু সেই-সেইবোৰৰ কাৰণেও মানে, আমাৰ সম্পৰ্কবোৰ মানে দুৰ্বল হৈ যায়। নহয় জানো?
অঁ, হয়ঁ হয়ঁ। মানে, শুনাতটো এটা কলাই হয় আৰু।
উমঁ উমঁ, একদম ঠিক কৈছা। তুমি উম, মানে,, এ ভাল, সেয়াই মানে তুমি যোনটো কৈছা, মই সেইটোত একদমেই এগ্ৰী কৰোঁ দেই। মোৰ মানে বন্ধু এজন আছে, যেতিয়া মই মানে দুখত থাকোঁ,,, অ', তাই মানে,,, বেছি, মানে উপদেশবোৰ নিদিয়ে, মানে মাত্ৰ মন দি-দিয়ে শুনে, আৰু মোৰ সেই,,, টো মানে, কোৱালিটিটো তেখেতৰ বহুত ভাল লাগে। কাৰণ একো নোকোৱাক,,,, কাৰণ একো নোপোৱাকৈও তেওঁ, মোৰ মনৰ কথাবোৰ বুজি পায়।
আচ্ছা-আচ্ছা, হয়ঁ হয়ঁ হয়ঁ, মানে কেতিয়াবা মানুহৰ উপদে নালাগে মানে, অকল মানে অ', শুনিবলে এখন মানে শুনা এটা মানুহ লাগে, যাতে কথাবোৰ শুনি কোনোবাই বুজি পায়। তাতে মনতটো পাতল হৈ যায়।
একদম ঠিক কৈছা দেই, একদম ঠিক কৈছা, মানে সেইটো হয় বাৰু দেই। মানে, তুমি মানে এনেকে মানুহবোৰ নিজৰ জীৱনত থাকিলে বহুত ভাল। কাৰণ মানে যদি চবেই কৈয়ে থাকে, যদি কোনেও নুশুনে, তেন্তে আমি কৈ নো কাৰ কাৰণে আছো হয়নে নহয়
হয় হয় হয় কিন্তু মানে এতিয়া কথাটো কি হৈছে ম'বাইল ফোনৰ যুগ হয় হয় ন এতিয়া ইন্টাৰনেটৰ যুগ ত কথা পাতি থাকিলেও কেতিয়াবা কি হয় পতককে এই ফোনৰ নটিফিকেচন ঘন্টিটো বাজি যায়। খণ্টিটো বজাৰ লগে লগে তাৰমানে মনটো বেলেগ ফালে গুচি যায়।
অ হয় হয় একদম ঠিক কৈছা দেই। কথা পাতি থাকিলেও মানে এনেকেই ফোন চাই থাকে। মানে এইটো সন মানে মানে মই ভাবোঁ মানে যদি মানে ওচৰত মানুহ এজন কথা কৈ আছে আমিত তেখেতৰ কথা নুশুনি যদি আমি মানে এইবোৰ মোবাইল চাই থাকোঁ বা নিজৰ মাজতে কথা পাতি থাকো, মানে সেইজন মানুহৰ কাৰণেও মানে আমি সন্মান নকৰো যেন লাগে।
অ', হয় হয়, আন মানুহজনেও মানে অপমান ফিল কৰিব, হয় নহয়, হয় নহয়?
হম সঁচা একদম ঠিক কৈছা পিছে তুমি কি কেতিয়াবা এনেকুৱা অনুভৱ পাইছে নেকি?
অ পাইছো মানে কি হ'ল মোৰ লগৰ এজনী আছে মানে তাই মোক আ মানে যেতিয়াই ফোন কৰে বা কথা পাতো আমি তাই খালি নিজৰ কথাটোৱে কয় আৰু নিজৰ কথা খিনিয়ে শুনে মানে ত মই যেতিয়াই ক'ব লও মানে মোৰটো মানে নুশুনে। তাই মোৰ কথা ত' তেনেকেও ভাল নালাগে মোৰ কথাও শুনিব লাগে।
তাৰপিছত মানে তেতিয়া লাগে মোৰ কথাবোৰ গুৰু- ত্বপূৰ্ণ নহয়ে নেকি এনেকুৱা মানে মোৰ অনুভৱ হয়।
উম তুমি একে সঁচাকে নিজৰ উদাহৰ উদাহৰণ তই দিছা মানে মই মাত্ৰ শব্দ শুনা নহয় মানুহৰ ভাৱনা বুজিবলৈ চেষ্টা কৰিব হ লাগে।
অ হয় হয় হয় একদম বহুত সুন্দৰ কথা কৈছা দেই তুমি।
তুমি কি ভাবা মানে আ আজি-কালি মানে আ মানুহবোৰৰ মাজত মানে সেই কমিউনিকেশ্যন বা কথা পতৰা সেই কি কোৱালিটি স্কিলটো মানে কিয় কমি গৈছে
মানে কাৰণ মোৰ মতে সকলোৱে ব্যস্ত ন আজি-কালিতো জীৱন কিমান ব্যস্ত হৈ গৈছে চবৰে। ত' একেলগত বহি আগৰ নিচিনাকৈ কথা বা খুলি কথা কোৱা স্বভাৱতো তেনেকে পাতিবলে সময়ে নাই কাৰো তাত ত' সেইটোৰ বাবে এনেকুৱা হয় যেন লাগে মোৰ।
একদম ঠিক কৈছে একদম ঠিক কৈছা দেই যদি প্ৰত্যেকদিন মাত্ৰ বিশ এক মিনিট আমি ফোন নো নোচোৱাকে যদি কথা পাতো মানে অনেক সমস্যা মানে কমি যাব।
অ হয় হয় হয় শুনা আৰু বুজা মানে দুইটাই বেলেগ বেলেগ বস্তু হয় ন সেইটো আমি ভাবি চিন্তি মানে চাব লাগে।
উম একদম ঠিক কৈছা মই শুনিছো বুলি ক'লেও চব কথা বুজিছো অহ বুজিছোঁ নে নাই সেইটো মই মানে আহ ভাবিব লাগিব অকল শুনিছো বুলি কলেই নহব বুজিবও লাগিব
অহ হয় হয় হয় আমিতো তেনেকে কলেজতে কিমান দেখিছো ন গ্ৰুপ যেতিয়া বনাই দিয়ে তেতিয়া মানে অকল চবে কৈয়ে থাকে কিন্তু কোনও বুজিয়ে নাপ হয় চবে নিজৰ নিজৰ আইডিয়াটোহে দি থাকে কিন্তু শুনিবলৈ মন মনেই নকৰে
অঁহ সেই সেইটোৰ বাবেই মানে মিচ মিচ আণ্ডাৰষ্টেণ্ডিং হয় মানে লগৰ মাজতে কাজিয়া হৈ যায় যিহেতু কোনেও মানে তল পৰিব নিবিচাৰে চবেই নিজৰ নিজৰ কথাটোহে কৈ থাকে পিছে তুমি ভাল নিচিনাৰ হ'বলৈ কি কৰিবা
অহ মই মানে কথা মাজত নাকাতো মানে কোনোবাই যদি কৈ আছে ত' তেওঁক ক'বলৈ আগতে মানে প্ৰথমতে তেওঁক কৈ ল'বলৈ দিম তাৰপিছত চকুত চকু ৰাখি কথা থ'ম কথা কম ওচৰ অহ ফোনটো দূৰত ৰাখিম আৰু আগে মানে তেওঁ কি কৈছে সেইটো সেইটো বুজিবলৈ মানে চেষ্টা কৰিম আৰু
উম ঠিক কৈছা ঠিক কৈছা ময়ো সেইবোৰেই মানে তুমি যোনবোৰ কথাবোৰ ক'লা সেইবোৰ ময়ো কৰিম আৰু মানে মই জাজমেন্ট নকৰাকে শুনিম মানে মই জাচ কৰি নলওঁ আৰু মানে মই উইডাইড তিনি অহ জাজমেণ্ট মই তেখেতৰ কথা শুনিম আৰু মানে বুজিব চেষ্টা কৰিম যিমান পাৰোঁ তেওঁ পাৰ্চ ব্যক্তিগত ব্যৱস্তা কৰিছে
অহ হয় হয় কাৰণ প্ৰত্যেক মানুহৰ নিজৰ নিজৰ মানে এটা হেৰি আছে হয় নাই কাহিনী আছে সেইটোও শুনিব লাগিব আমি
উম ঠিক কৈছা ঠিক কৈছা আৰু যদি আমি শুনিবলৈ শিকোঁ সমাজত কাজিয়া কমি যাব
অহ হয় হয় বন্ধুত্বও বহুত খিনি বাঢ়ি যাব চবৰে মাজতে পৰিবাৰো সুখী হব চববোৰে চববোৰে ভাল হব আৰু
উম একদম ঠিক কৈছা ঠিক কৈছা এতিয়া বুজিছো যে ভাল কথা কোৱা ডাঙৰ গুণ কিন্তু মন দিয়া মন দি শুনাটো তাতকৈও বেছি ডাঙৰ গুণ
একদম একদম কাৰণ শুনা মানেটো সন্মান দেখুুৱাও হয় ন ত সেইটো আমি ভাবিয়ে থাকে আজি মানে এনেকে কথা পাতি গভীৰ ভাৱে যেতিয়া কথা পাতিছোঁ তেতিয়াহে ভাবিছোঁ আৰু মনলৈ আহিছে
উম একদম ঠিক কৈছা মানে এতিয়া যেনেকে মই নিজৰ উদাহৰণে দিম মানে এতিয়া আমি যেতিয়া অহ কলেজত পঢ়োঁ মই বহুত ছাত্ৰ ছাত্ৰীক দেখোঁ মানে মাষ্টৰে পঢ়াই থাকিলেও মানে সিহঁতি আহ ক্লাছৰ সময়তে মানে ফোন ব্যৱহাৰ কৰি থাকে মাষ্টৰে কি কৈছে গুৰুত্ব নিদিয়ে আৰু যেতিয়া পৰীক্ষা আহে পৰীক্ষাত যেতিয়া সেই পঢ়োৱা বস্তু খিনি যেতিয়া পৰীক্ষাত আহে তেতিয়া মানে ল'ৰা ছোৱালীবোৰে কয় যে এইবোৰ পঢ়ৱাই নাছিলে কিন্তু অহ যদি ক্লাছত যদি আমি মাষ্টৰক মন দিওঁ তেতিয়া মানে সেইবোৰ আমি মানে সে আমাৰ মানে সেনকা পৰিস্থিতি নাহে হেঁতেন পৰীক্ষাৰ সময়ত আহ মানে তেতিয়া আমি পাৰিলোহেঁতেন কিন্তু আমি যিহেতু নুশুনো আমাৰ মাষ্টৰৰ সন্মান নকৰো মানে আমি আহ মানে। সেইবোৰ মানে তেনেকুৱা পৰিস্থিতি- পৰিস্থিতিত পৰিবলগীয়া হয়।
অ' হয় হয় হয়, সেইটো ময়োও বহুত দেখিছো তেনেকে দেখি আহিছো। তাৰ পিছত সেইটোয়ে আৰু তাৰেই কথাটো হ'ল যে এটাই ক'ম আৰু ভালকে শুনিব লাগিব। কি কৈছে আৰু সেইটোতো সন্মান কৰাও হয় আৰু আমিতো আমাৰ শিক্ষাগুৰুবোৰক সন্মান কৰিব। কৰিবই লাগে।
উম, একদম ঠিক কৈছা যদি আমি শুনিবলৈ শিকোঁ তেতিয়াহে। আহ, বেলেগ মানে আমাৰ চব সম্পৰ্কবোৰ নিজৰ মানে পৰাই মানে আমি। আহ মানে চব মিলি - জুলি থাকিব পাৰিম। চবৰ লগতে আহ হাঁহি ফূৰ্তি বা মানে। সন্মানত থাকিম, থাকিব।
অ' তাকেই তাকেই মানে সেইটোৱে আৰু মানে এয়া কথাটোৰ অন্তত। মানে মই এটাই কথা ক'ব বিচাৰো মানে ভাল মানে কথা ক'বলৈ হলে সকলোৱে প্ৰথমতে। ভালকৈ শুনিব লাগিব, তেতিয়াহে পৃথিৱীক ভালকৈ আগবঢ়াই মানে চবৰে কথা। কথা শুনি আগবঢ়াই যাব পাৰিম আৰু নহয় জানো।
উম, একদম ঠিক কৈছা একদম ঠিক কৈছা দেই মোৰ মনৰ কথা তুমি কৈ দিছা।
ঠিক আছে পিছে আজিৰ কাৰণে ৰাখিছো ন শুভৰাত্ৰি।
অ' ঠিক আছে দিয়া, শুভ ৰাত্ৰি।